হেল্ল
হেল্ল' অ কক
অ কি কৰিছা
এইটো এনেই বহি আছো
কৰ তুমি পিছে? হেল্ল' কৰ পিছে তুমি হেল্ল' কৰ তুমি মানে ঘৰ
এইটো মোৰ ইয়াতে গুৱাহাটী
অ তোমাৰ গুৱাহাটীৰে ন মই তিজপুৰৰ গৈ পেলাই
আপুনি ক'ৰ পৰা
মই তেজপুৰৰ
চ' আপুনি কি কৰে মানে পঢ়া শুনা কৰি আছে নে কিবা চাৰ্ভিচ কৰ বিগনেছ পঢ়ি আছে আৰ্টছা আৰ্টছা
এয়া সেভিটেক কৰিছিল উম আপুনি আপুনি কি কৰিছে
মই নাই মানে মই চাৰ্ভিছো কৰি আছোঁ প্লাছ মই পঢ়িও আছো মাষ্টাৰ্ছ
অ মাৰচাৰ্ছ কৰি আছা গুৱাহাটীতে
অ অ গুৱাহাটীতে কৰি আছো আৰু চাৰ্ভিছো কৰি আছো।
অৰি যে ঘৰে গুৱাহাটী নে গুৱাহাটীৰ কোনখিনি জেগা
গুৱাহাটীটো ইয়াতে মানে গুৱাহাটীৰ কামৰূপ মেট্ৰতে হয় মানে গুৱাহাটীৰ এইটো লখৰাত হয় মানে
অঁ লখৰা চাইডে
অ অ অ
ঠিকেই আছে বাকী কিহত কৰা পিছে হেল্ল' আহ কিহত কৰা পিছে
মই এইটো দাটা মানে বেংক অফিচতে কৰি আছোঁ
দেন অফিচৰ পৰা মই টিউচনো কৰো
টিউশনো কৰা ফ্ৰী টাইম নাই মানে
নাই একদমে ফ্ৰী নাই
বিৰাট কষ্ট হয় মাত্ৰ উইকেডটো ফ্ৰী পোৱা আৰু চাগে আৰু
উইকেণ্ডতো মোৰ ফ্ৰী নাই উইকেডতো মই মানে টিউচন কৰাও
উইকেণ্ডটো চেটাৰডে সানডে
অ চেটাৰ্দে চাণ্ডে মই সেটাৰদে চাণ্ডে এস্কট্ৰাকে থকে নৰ্মেল টি যেনেকে মানডে টু ফ্ৰাইডে থাকে
হা
আৰু চেটাৰ্ডে চানডে আৰু একসট্ৰাকে থাকে
বাপৰে ফ্ৰী টাইম অলপো নাথাকে দেখোন তোমাৰ
একদমেই নাই
কিনকা মেনেজ কৰা
বহুত ষ্ট্ৰেছ হয় আৰু কৰিব লাগিব আৰু লাইফষ্টাইল টো ভালৰ কাৰণে কৰিবই লাগে মানে
কিহৰ লাইফ
মানে আমি যদি মানে চাওঁ যেনেকে মানে থাকিব বিচাৰো সেইটো কাৰণে আৰু পইচা লাগে সেইকাৰণে মানে কৰিব
অ লাইফ ষ্টাইলৰ কাৰণে
অঁ
বাকী বাকীটো কিয় ক'ত থাকা পি জি হোষ্টেল নে ক
নাই নাই ঘৰত ঘৰত
ঘৰ পৰা অহা যোৱা
অ ঘৰতে থাকো
অ অ বাকী তোমাৰ নামটো পিছে?
আহ মোৰ নাম গীতশ্ৰী হয়।
গীতাশ্ৰী অ অ মোৰটো আমান
আও কি
হেল্ল' মোৰটো আমান ।
আচ্ছা আচ্ছা ।
বাকী কোৱা আৰু বাকী খুৱা বোৱা কেতিয়া কৰা।
মই এতিয়া লেট হয় এঘাৰটা বাজে আৰু।
এঘাৰটা মান বজিব ন। খাওতে মেলোতে এই মুঘত নাইকিয়া মই বাহিৰতহে ওলাই আহিছিলো তাক লগৰ কেইটাৰ লগত এই ভাবিছিলো যে। এতিয়া ম মাত্ৰ ডিনাৰটো অৰ্ডাৰ কৰিলোঁ তাৰপছত সেই ইহঁতে আনালৈকে গ গৈ পেলাই আৰু নালকে আলিয়ে কল দুটা মান কৰিলোঁ
হ
সেই তেতিয়া হ এতিয়া অলপ ফ্ৰী হৈছোঁ ।
চ আপোনাৰ আজি দিনটো।
এই দিনটো ভাগৰ লগা আছিল দেই আজিৰ দিনটো ইয়াৰ পৰা ত তোৰ পৰা ততেই যোৱা মেলা হলগৈ গৈ পেলাই আকৌ এ ভাইটিৰ গৈ পাই কিবা চাৰ্টিফিকেট এখন আনিব আছিলে গৈ পাই কলেজৰ এই প্ৰথম ভাইটিক লৈ পেলাই কলেজ ফালে যোৱা হল দেন ভাইট তিক অনাৰ পিছত আকৌ মাক লৈ পেলাই বজাৰ যাবলৈ। আকৌ মাক লই পেলে বজাৰ গলো। তাৰ পিছত আকৌ দেউতাৰ মানে এ ব্লাড ৰিপৰ্ট আনিব আছিলে। তাৰ পিছত দেউতাই অহাৰ পিছত কৈছে। আকৌ ঘৰ পৰা দেউতাৰ লগত গৈছো যে অ চৰি ঘৰ পৰা দেউতাৰ দি পেলাই তাৰ পিছত সেই ৰাতিপুৱা যে কাপোৰ পিন্ধিছিলো আজি কাপোই চেঞ্জ কৰা হ নাই হা দেন তাৰ পিছত এতিয়া ওলাই আহিছো লগৰ কেইটাবাৰ লগত বাহিৰত বহি আছো ম জাষ্ট আহি মেলি।
আচ্ছা মানে পুৰা একদম ভাগৰ থকা দিন ন।
বৰ ভাগৰ লগাই দিন কব পাৰি। বাকী তোমাৰ কি ন হম
মোৰ ৰজী এনে হয় সদায় এনে হয় ।
তোমাৰতো সদায়ে কব ভাগৰ
অ সদায় মই ৰাতিপুৱা উঠি পেলাই নিজৰ কামখিনি কৰি যেন অফিচত যাওঁ । অফিচৰ টাইমিং মোৰ নাইনটো ছিক্স থাকে নাইন ছিক্সৰ পৰা মই কন্টিনিউ টিউচনে কৰাই থাকো কেতিয়াবা মই টিউচন পৰা অঁ কক
তাৰ দিনত অলপো ৰেষ্ট নাই দেখোন
নাই ৰেষ্টে নাই
তেক মাচাচ কাৰণে পঢ়া কেতিয়া
আকৌ ৰাতি ৰাতি পঢ়ো মই আফটাৰ ডিনাৰ মই ৰাতি পঢ়ো
বাপৰে ঘৰত কোন কোন আছে পিছে
মোৰ ঘৰত আছে মোৰ মা আছে দেউতা আছে বা আছে
অ তুমি সৰু মানে ঘৰৰ
সৰু অ
অ মোৰো একে মই মোৰ এইটো কি কয় মাষ্টাৰচ ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়াৰ
নাই ফাৰ্ষ্ট ইয়াৰ
অ ফাৰষ্ট ইয়াৰ ত ছেম তুমি টু থাউজেন কিমানৰ হয়
মই টু থাউজেণ্ড ওৱানৰ হয়
টু থাউজেণ্ড ওৱানৰ মই তে সৰু হম টু থাউজেন থ্ৰি মই
অ দুবছৰ সৰু মোৰ পৰা
মই টু থাউজেন থ্ৰি ৰ হয় মই প্ৰথম হাই ছেকেণ্ডড্ৰি কমপ্লিত কৰিলোঁ ডেন ডিপ্লমা কমপ্লিত কৰিলো তাৰপিছত এতিয়া বি টেক কৰি আছো
আচ্ছা মানে মই নহয় এইটো কৰা নাই মানে আফটাৰ ডিগ্ৰী মানে মই অ অলপ মানে কৰা নাই তাৰপিছত মই সোমাইছিলোঁ মানে
অ ড্ৰপ লৈছিলা অ ড্ৰপ লৈছিলা তাৰপিছত ল'অ কৰিলা
তে মানে ডিগ্ৰীৰ পাছত মই টিচিঙত গৈছিলো অ প্ৰাইমেৰী স্কুলত তাৰ পিছত টিছিংৰ পৰা মই বেক অফিচত গৈছো মানে টিছিংত হলে নহয় মই মাষ্টাৰচটো মানে তাতে মানে ইমান কাম থাকে জিংত স্কুলত ইমান কপি চেকিং কৰিব লাগে চিলেবাছ বনাব লাগে কোৱেশ্যন পেঁপাৰ বনাব লাগে বহুত কাম থাকে ত সেইটো কাৰণে মানে স্কুল টো মই এৰিব লগা হ'ল।
কিন্তু স্কুলতে কিছুমানে পোৱালী জিলাক চম্ভালিব পাৰে দেই, সিহঁতৰ কাৰণে আকৌ ভাল ।
অ অ আহ
আমাৰ এই লগৰ ছোৱালী কেইজনীমান আছে, কিছুমানে কিছুমান ছোৱালী মানতো পোৱালী পোৱালী বিলাকৰ লগত খুব ভাল পায় ন।
অঁ অঁ।
এতিয়া সিহঁতকেইজন স্কুলত ল'লে উল্টা ভালৰ কাৰণে ভাল হে পায়গৈ, স্কুলত বোলে পোৱালি কেইট বোলে টাইম পাছ হৈ যাই সিহঁতৰ।
অ সঁচা সঁচা তাতে বহুত ভাল লাগে।
এতিয়া ইভিনিং লক চক পালে মেলে কৈ থাকে। আৰু টাইম পাছ হৈ যায় হেন তেন সেই কওঁতে কওঁতে টাইম যায়গৈ আৰু। বাকী বাছ কষ্ট অলপ হয় মেলি তোমাৰ এইয়া বনোৱা এটা হেইবিলাক কৰা ছিলেবাছ টিলেবছ
অ বহুত কষ্ট হৈ যায়। এইটো মোৰ পঢ়া এইটো মানে মেইনটেইন হোৱাই নাই, সেইকাৰণে মই এৰি দিব লগা হৈছিল।
তা তাৰপিছত সেইয়ে আৰু লে। উম সেই তাতে কষ্টত হয়।কিন্তু বাকী যিবিলাকে ল'ৰা মানুহ বিলাকে আমাৰ নোৱাৰে হা। ইমান পোৱালী বিলাকৰ লগত মাথা চা খোৱা মেলা মেলি
নাই নাই এই এইবোৰ ছোৱালীও পাৰিব।
ভাল পায় টাইম পাছ চাইম পাছ হৈ যায় খুবেই ভাল পায়
আহ আহ।
বাকি এনেই কি কিহত কৰা তুমি?
অঁ?
ডিগ্ৰী কিহত কৰা?
হেল্ল' অঁ অঁ, ডিগ্ৰী মই এডুকেশ্যনত। কৰি আছো।
অ এডুকেশ্বন
অ অ।
অহ!
চ আপোনাৰ হবি কি?
মোৰ হবি তেনেকুৱাই ইমান একো নাইকিয়া আৰু। ঘুৰিপকি ভাল লাগে ধৰা। আৰু তেনে বাকী এনে পাঁচ টাইচ টাইম গান চান শুনতে মিলিতে পাৰ হৈ যাম।
আচ্ছা গান শুনে ন? আচ্ছা ফেভৰেট চিংগাৰ?
ফেভৰেট চিঙাগাৰ, তেনেকুৱা টাইপৰ চিঙাগাৰ ফেভৰেট হিচাপে নহয় আৰু মানে।এনেই টাইম পাছৰ কাৰণে মানে। টাইম হিচাপে এতিয়া ৰতিকে শ্ল চংছ বিলাক ভাল লাগে।
অ অ নাই এনেতো আছে নহয় যেনেকে অ চিংগাৰ বুলি ক'লে মানে আমাৰটো ইমান মানে চাওক জুবিন দা অফকৰ্চ জুবিন দা। অ জুবিন দাৰ গান শুনি টো মানে কি ক'ম আৰু অ
সেইতো ফৰেন চিংগাৰ প্লেয়াৰ শুনা হয় এছিয়াণ সিহঁতৰ সেবিলাকো ভাল লাগে। টাইমটো অলপ পাছ মানে গান মানে সব টাইম হিচাপে থাকে। কিছুমান টাইমত গৈ পেলাই তোমাৰ শ্লচং ভাল লাগে। কিছুমান টাইমত গৈ পেলাই। দিন কেতিয়া ভাল থাকে? কেতিয়া বেয়া থাকে।
অহ সেইটোৱে।
চ' এনে কুকিঙৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি, কুকিং কৰি ভাল পাৱ নেকি, কুকিং কৰি ভাল পায়?
নলেজেই নাই মোৰ। কুকিং ছুকিংঙত না না
আচ্ছা
কুকিং চুকিংত বাকী তোমাৰ তোমাৰ। কিয় হৈছে এনেকুৱা
ক চাওঁ মোৰ বহুত ভাল লাগে মই কুকিং কৰি বহুত ভাল পাওঁ।
কুকিং চুকিং ভাল পোৱা ন?
অ বহুত ভাল পাওঁ কুকিং কৰি মই মই মানে সদায় এইটোৱে ভাবি কুক কেনিকে মানে ভাল ভাল বস্তু বনাব। পাৰিম এইটোৱে মানে মাইণ্ডত সদায় থাকে।
কুকিং চুকিং কৰিবলে মানে কি এয়া নিজৰ কাৰণে মানে নে কিবা এনে চবে খোৱা মেলা তেনেকুৱা তাইপৰ মানে
নাই নাই মই মানে এ মানে মানে মই এক্সপেৰিয়েঞ্চ কৰোঁ হা। ঠিক আছে এক্সপেৰিমেণ্ট কৰোঁ। কেনেকে কি ভাল হ'ব কি নহয়। তাৰপিছত খোৱাও চবক, অ ট্ৰাই কৰি।
ঠিকেই আছে।
অ